হেল্ল' অ অ মই আছো এনে তই কি কৰি আছ।
মই এনেই বহি আছো
অ অ ভাত পানী খালি নে। অ অ অ মাহত ঠিকে আছে অ অ ঘৰত পাচলি খাৱ দি আছে নে।
পাচলি খাউলি তেনেকে নাইয়ে।
কিনা।
কিনা অ
অ অ অ সেই অ অ তাকে সেই আজি গৰমটো যে ইমান দিছে অ আজি মই এফালে গৈছিলো কিমান গৰম নহয় গৰমত মানে উশা উশাহ-চোখা বন্ধ হৈ গৈছে ঘৰ আহি কেনেকে পাইছোহি নহয়। ঘৰ আহি পোৱ মানে একদম অৱস্থা মানে কাঢি লৈ গৈছেগে আও। উ ইমান গৰম দিছে নহয়। তাকে দুপৰীয়া ভাত খালি নেকি মই দুপৰীয়া ভাত নাই খোৱা ৰাতিপুৱাই খালো।
অ অ মই খালো এতিয়া আহি পেলাই।
অ অ মই ৰাতিপুৱা সেই কচু তাৰপিছত আম আৰু তেনেকে কিবা বনাইছিলে বাই। মিক্স কৰি পেলাই তাৰপিছত আকৌ দালিও বনাইছিলে তাৰপিছতে হেৰি কৰিলে উম ঢেকীয়া আলু গুটি ডাঙবদি ভাজিলে। তেনেকেও বনালে। খালো আৰু তেনেকে মই ঢেকীয়া খাই ভাল পাও আৰু এইকেদিনত ঢেকীয়াকেইডাল চিঙি আনি পেলাই অলপমান দেৰি শুকুৱাই থ'ব লাগে, তাৰপিছত ধুনীয়াকে হেৰি কৰি দিব লাগে কেনেকোৱা ভাল লাগে। ঢেকীয়াকেইদাল
অ ভাল লাগে।
ব ওঁ দে থঠকে খাই মাহঁতে স্বাস্থ্য পাতি ঠিকে আছে? অ অ অ মোৰ সেই জামিলাটো ঠিক হ'ল নহয়। মোৰ তেনেকোৱা জামেলা মাজে মাজে হৈয়ে থাকে।
মোৰো বা হৈয়েই আছিলে উম তেতিয়াহে হয় অ
মোৰো হয় মোৰ মোৰ বহুতেই হয় মোৰ প্ৰত্যেক দিনাখনেই হয়।
উম
উম কিবা এটা ভগৱানে কিবা এটা দেখে আও এ সেইটো কমনে অ সেইটো থাকিবই উম সেইটোয়ে। সেইবোৰ সেইবোৰ চিটুৱেচন ফেচ কৰিব লাগিবই আৰু মইয়ো সেইটোকে ভাবো অআও সেইবুলি। চিটুৱেচন থাকিব সেইবোৰ চিটুৱেচন পাৰ কৰিহে লাইফটো কিবা এটা ভাল হয়। অ আজি যে আজি অ হ'ল হ'ল।
উম!
আজি যে মই যে হেয়ৰত সোমাইছিলো এই দোকান এখনত যে সোমাইছিলো মানুহ ব্যৱহাবোৰ ইমান ভাল পায় অ তেনেকোৱা হ'লে মানুহ মানে দোকানখনলৈ নেক্সট টাইম আকৌ এবাৰ যাবলৈও মন যায় ন কিছুমান মানুহে কথা কব নাজানে অ ইমান ধুনীয়াকে কৈছে কথাবোৰ আৰু তেনেকোৱা হলে মানুহৰ মানে যাবলৈ মন যায় অ সেইটোয়ে আৰু মানে তেনেকে মানে হেৰিয়ক গুৰুত্ব দিলে মানে গ্ৰাহকক তেনেকে গুৰুত্ব দিলে ভাল লাগে ন ।কিছুমান মানুহ যে নিজৰ মত টা দং ডংগে কৰিলে আৰু কিবা ক'লেহে যে কৰি দিম। একেবাৰে, তেনেকুৱা কৈ থাকে যে সেইবোৰ ভাল নালাগে। মানুহ যে ইমান ধুনীয়া ব্যৱহাৰ কৰিছে ব্যৱহাৰ পাতি ইমান ভাল ।তেনেকুৱা মানুহৰ দোকানলৈহে যাব যাবলে মন যায়।
অ আৰু তেনেকে মনত পৰিয়ে থাকি ইমান ধুনীয়াকে ব্যৱহাৰ কৰিলে এনে এনেকে।
উম, সেইটোয়ে মানুহে বে
একদম নিজৰ ছোৱালীৰ নিচিনাকে ব্যৱহাৰ কৰিছে।
উম, তেনেকে ভাল লাগে উম। সেইটোৱেই, চব কথা তেনেকে সুধিছে মেলিছে যে আমুকটো কৰিলেনে, তামুকটো কৰিলেনে, এই তেনেকে ভাল লাগে আৰু। আম চাম আছে নে নে খটম?
আম খতম কেতিয়াবাই।
আম খটম।
উম, তহত কঠাল নাই, তহঁতৰ আছে নে?
আমাৰ কঁঠাল লাগিহে আছে পৰাই নাই। উম, সেই দিলে বাকী ফিল্ডলে মাটি মানে হেৰি কৰিলে উম গুছ ললে ৰোৱাহে নাই?
অ।
উম গোছ ললে বাৰু, ৰোৱা মেলাহে কৰা নাই। ৰোৱা মেলা হোৱা নাই আৰু।
অ হ'ব আও লা
এ লাহে ধীৰে মানে এইকেইদিন এই আহে ৰ'দৰ ৰ'দ ইমান ৰ'দ, ইমান ৰ'দত নোৱাৰে নহয়। ফিললে অহা মেলা।
ফিল্ডলৈ যোৱা হোৱাই নাই।
অ অ এইকেইদিন নাইঅহা।
উমহু যাম আও বাকী কেইজনীও যোৱা নাই।
অ।
বাকী বা জনী বা জনী আহিছে আৰু তাই। ৰ আহিছে, বাকী কিজনী অহা নাই নেকি সিহঁতৰো কিবা হেৰি দিছে, বোকা দিছে।
অ, এ হয় অ পথাৰ থকা পথাৰ থকা থাকিলে নোৱাৰে নহয় যা
উম।
চবৰে ঘৰৰ প্ৰব্লেম বেলেগ বেলেগ ন।
উম।
কোনোবাই মিলাব পাৰিছে আহিছে, কোনোবাই মিলাব নোৱাৰিছে নাহি
অ অ সেইটোৱে।
উম তা, তাই মিলাব পাৰিছে কাৰণে আহিছে আৰু। আমিবোৰ আকৌ চবে আকৌ মিলাব নোৱাৰো নহয়।
অ তাকে।
ইমান গৰম অ। অ, আজি উম চাহ নাই খোৱা ইমান গৰমত মই চাহ নেখাওঁ।
উম, ইমান গৰমত খাবও একদম বহুত বেয়া লাগে।
আজি যে হৈ ফি সেই যে টাউনত যে সেই যে ফিল্ডাৰটো যে পানীখিনি ইমান চেচ
ইমান চেচা, তা মইতো সদায়ে তাত ত সেয়া পানীয়ে এদিয়ে গা ধুলিহেতেনে।
হা হা মোৰ ঘৰটোৰ ওচৰতে হোৱা হলে মই তাৰ পৰাহে পানী আনিলোগেহেঁতেন চি ক'ত। উম।
বহুত ধুনীয়া কুল লাগি।
বহুত ধুনীয়া মানে বহুত ধুনীয়াতে। ইমান ভাল লাগিলে। তাকেহেও।
তাৰ পৰা সেই আঠুৱা আঠুৱা কিবা কিবি ফিটিং হল নে।
আহ।
তেওঁলোকৰ আঠোৱা আছে যে।
অ আঠুৱা ফিটিং হল মানে সেয়া নতুন নতুনকে আনা যে থৈ দিছে নেকি মায়ে জানো। চালে নে নেচালে চালে হবা মই আকৌ ফৌনটো এৰি থৈ আহিলো আকৌ ফোন আনিবলে গ'লোগে। ফোন আনিবলৈ গ'লোগে তেতিয়া মই চাবলৈ নাপালো নহয় মায়ে চাগে চালে চাগে। কত নোচোৱাকে থাকিব আনিলো। মালে বুলি চেণ্ডেল এযোৰ আনিলো মালে দীঘল হে হ'ল।
উ দীঘলে হ'ল নি।
উম দীঘল হ'ল। মালে বুলি আনিছিলো দীঘল হে ওৱা। বাহত ঠিকেই আছে।
ভালে ভালে।
ভাগি ন।
ভাগিনৰ ভালে ভাগিন ইয়াত নাই লখিমপুৰত আছে গে।
অঁ অঁ অঁ।
আনন্দ মেলা অ বা আছে আনন্দ মেলা চাইছেগে হেনো।
অ অ এই জলকোৱৰ কি আনন্দ মিলালৈকে আহিছে নেকি?
অহ অ তালৈকে আহিছে।
অ মই এইকেইদিন পোৰা ইনষ্টাতো দেখি আছো দেই জলকোৱৰি জলকোৱৰি।
জল পৰি দেখি ওলাই আছে
অ অ ইনচাত একেবাৰে জলপৰিয়ে ওলাই আছে গোটেইখন অ ভাবি আছো বা এ এইবোৰ ফ- তোৱা বস্তু যেনহে লাগে মোৰ একো মন নাযায়। ফতোৱা যেনহে লাগে ন মোৰ একো ভাল নালাগে সেইবোৰ।
গতিকে বায়ে মাতি আছে জানো যাওৱে নাযাও।
অ অ।
অ।
আকৌ তোমালোকৰ মিতিৰ কুটুম আছে ফুই মেলি আহিবা।
তেওঁ যাব মই ইমান ভাল নাপাওঁ।
অ এইবোৰত ঘূৰি ফুৰিব ময়ো বেয়া পাওঁ মোৰ বৰটা ভাল নাপাওঁ।
জেঙা চেগা ফুৰিব গ'লে ভাল লাগে কিন্তু মিতি চিতি ঘৰলে গ'লে মই বৰ বেয়া পাওঁ।
অ সেইটো হয় বাৰু দেই কি চবেই চবতটো ভাল নাপায় ন। চবৰে ভাল নালাগে ভওঁ সেইটো হয় চবৰে ভাল পোৱাবোৰ বেলেগ বেলেগ যে।
উম উম।
তাকে বাকী ডাক্তৰৰ ওচৰলৈ যোৱা কথাটো।
অ ডাক্তৰ উচলে যোৱাটো হবগে বাৰু। সেই বা জনী যাৰ লগত যাম মানে থেট। তৰ ৰুই হোৱাই নাই।
অ অ।
উম সিহঁতৰ ৰুই হলে মানে যাব আৰু মাকৰ হে দেখাব যাব।
অহ অহ
উম
ঠিকে আছে লগ এটা পাইছা ভালেই হৈছে।
অ তাকে। আকৌ আমাৰ ঘৰৰ পৰা উম ঘৰৰ পৰা কোনো নাযায় যে নাযায় মানে হেৰি হয় অলপ পইচাটো বেছিকে খৰচ হৈ যায় যে।
এ হয়তো আকৌ উম
উম ইয়াৰ পৰা ইমান দূৰৰ পৰা ইমান দূৰৰ পৰা আকৌ এজন জাব লাগে টান।
হয় হয় আকৌ দুজনৰ খৰচটো এনেই মিছা মিছি কৰিব নালাগে, লগতো পাইছ যেতিয়া লগতে যোৱা আৰু, হয় নাই? উম। সটো লগতো পাইছে যেতিয়া লগতে যোৱা আৰু আকৌ ঘৰৰ পৰা নালাগে আও, এনেও সিহঁতক অকমান চাই মেলি দিবই।
দিব অ সেইটো চাই মেলি দিব পাৰো।
উম সেইটোৱে চাই মেলি দিব যেতিয়া ইমান চিন্তা নাই আৰু। চা তা খা খালান
চাহ মই খোৱা নাই। শুনিছানে? হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'